শুনা পাইছা
অ
কি কৰি আছিলা ভাত খালা?
ভাত খোৱা হ'ল।
উম। তাৰপিছত এতিয়াতো গৰম বন্ধ ষ্টাৰ্ট হ'ব। প্লেনিং কি
তাকে লৰাহঁতৰ গৰম বন্ধ ছয় তাৰিখৰ পাছতহে আৰম্ভ হব। হব
অ মানে কি স্কুল ক্লাছ হৈ আছে।
হৈ আছে। সিহঁতৰ ছয় তাৰিখৰ পিছৰ পৰাহে বন্ধটো হব। আৰু বাহঁতৰ বন্ধ কাইলৈৰ পৰা আৰম্ভ হব। এক মাহৰ বাবে।
মজা এতিয়া প্লেনিং
প্লেনিং মানে অলপমান এ ল'ৰাৰ বন্ধৰ পিছতেই হয়তো গুৱাহাটীৰ ফালে এবাৰ যোৱা হব।
উম
বায়ে কৈ আছিল মাহীহঁতৰ ঘৰলৈ যোৱাৰ কথা।
উম।
গতিকে মাহীঁতৰ ঘৰলৈ যোৱা চাগে হব এবাৰ। তাৰ পাছত এ মাহটোৰ শেষৰ ফাললে সম্ভৱ আহ। ফুৰিবলৈ যোৱাৰ কথা আছে প্ৰথমে আমি মানে এনেই ভাবিছিলো। এ চিমলা আৰু মানালী।
অঐ বা।
উ নহয় প্ৰথমে সেইটো ভাবা হৈছিলে কিন্তু অ। সেইমতে মই অনুসন্ধান চলালো চলাওঁতে। আমাৰ চাৰিজনৰ বাজেটতটো বনোৱা হৈছিল।
আহঁ অঁ।
চাৰিজনৰ কাৰণে এটা এজেঞ্চিয়ে। এটা নিৰ্ধাৰণ কৰি দিছিল পইচা। বেছি নহয় কিন্তু আঠাইশ হাজাৰ টকাতে মানে তিনিদিনীয়া নে চাৰিদিনীয়া। তোৰ এটা একেলগে কৰা হৈছিলে সেইটো।
উম উম।
কিন্তু তাত এটাই অসুবিধা আছে আমি হয়তো দেল্হিলৈ যাব লাগিব। নাইবা চণ্ডীগড় যাব লাগে।
অ অ অ সেইটোতো হ'ল ন দেলহিৰ পৰা মই জনামতে। তে দেলহিৰ পৰা ডাইৰেক্ট মানালী বা এনেকৈ যাব পাৰি।
অ গতিকে হে । সেইটো আছিল কিন্তু আমি চাৰিজন যদি দেলহিলৈকে যাওঁ তেতিয়াহ'লে। এজন এজনৰ যোৱা ফ্লাইটৰ ভাড়াই প্ৰায় পোন্ধৰ হাজাৰ। ষোল্ল হাজাৰ পৰে সেইফালে তোৰ। টো যদিও অলপ সস্তা হৈছিল কিন্তু এইফালে। দেলহিলৈকে যোৱাটোহে বেছি বহুত বাঢ়ি যায়। তাৰ পিছত প্লেন বনোৱা হ'ল যে আমি নাই দাৰ্জিলিং মিৰিক। আৰু উ পাৰিলে হেৰি আহ ছিকিম।
অ।
এইকেইটা কৰিব পাৰো নেকি মোৰ মানে এজন বন্ধু আছিলে মণিকুট বায়ন নামৰ। তেওঁ
কিন্তু কি জাননে। কি জনা নাই এতিয়া যদি জুলাই মাহতো লেণ্ডশ্লাইড হয় প্ৰায় মই জনা।
অ।
লেণ্ডশ্লাইড হ'লেতো ৰাস্তা ঘাট বন্ধ থাকিব কেনেকে যাবা
তেনেকুৱা অকণ প্ৰব্লেম দেখা যায় ধৰি লোৱা আমাৰ এতিয়া অৰুণাচল। টোল দিশত আমি আহ। সামাজিক মাধ্যমত দেখিয়ে আছো বহুতো পানী হৈছে তাৰ উপৰিও শ্বিলঙৰ ডাউকিৰ ফালে যিটো ৰাস্তা। ৰাস্তা আছে সেইটো ৰাস্তাও ভাঙি যোৱা ভিডিঅ' দেখা পাইছো গতিকে তেনেকুৱা ঠাইতো। উম নাযাওঁৱে বাৰু কিন্তু এই আ। দাৰ্জিলিঙৰ যিটো হেৰি সেইটো সুধিছিলো। সুধোতে তেওঁলোকে ক'লে যে দহজন মান মানুহ হলে। ভাল হয় তেতিয়া অলপ মানে সস্তা হয় আৰু। কিন্তু আমাৰতো দহজন এতিয়া বিচাৰি বোলে আৰু বেলেগ পোৱাই নাই বিচাৰি।
আমাক এতিয়া অকণ ডাঙৰ সহায় যাবই।
অ। সেই একেলগে দুটা বা তিনিটা ফেমিলি মিলি গলে অলপ সুবিধা হয় মানে তেতিয়া। অলপ সুলভ মূল্যত পোৱা যায় কিন্তু যদি অকল চাৰিজনৰ কাৰণে হয় কম। অকমান বেছি হৈ যায় কষ্টলী হৈ যায় তাৰ পিছত আৰু ও যিহেতু নহব বুলি ভাবিলো তেতিয়াহলে কি নকৰিম কি নকৰিম শেষত সিদ্ধান্ত ললো যে। নিজেই গাড়ী লৈয়ে যাম এতিয়া গাড়ী লৈ যাবলৈ। অ নহয় প্ৰথম ভাবিলো এ মিজোৰাম যাওঁ মিজোৰাম মানে আহ আমি চাপৰমুখ ৰেল জংচনৰ পৰা। এ চাইৰেং বুলি এটা উম ৰেল ষ্টেচন আছে তালৈকে যাব পাৰি তাৰ তাৰ পৰা মিজোৰাম।
উম
আহ সেইটো এটা আছে আৰু দ্বিতীয়টো উলিয়ালো যে নাই আমি। গাড়ীৰে। একদম চিধা চিধি অসমৰ যি পৰ্বতীয়া জেগা আৰু কবলৈ গ'লে। হাফলং যাওঁ।
এবাৰ গৈছিলা তো তোমালোকে হা
নহয় নহয় হফলং আমি আমি যোৱা নাছিলো। আহ আমি গৈছিলো সেইটো দিশতে কিন্তু আহ এই যিটো উম। ৱাটাৰফল এটা আছে ৱাটাৰফল ঠিক নহয় এখন নদীহে তাতে ধৰি লোৱা অলপ ৱাটাৰফল। অল নিচিনা অলপ জেগা আছে এই পানীমূৰ বুলি যিটো জেগা আছিলে। তালৈ গৈছিলো অ সেয়া ডিমা হাছাও জিলাৰ ভিতৰতে। অ তাত আৰু এটা জেগা চাবলগীয়া আছে উমৰাংচুৰ যিটো হ্ৰদ আছে।
উম
সেইটো অকণ চাবলগীয়া বা তাত মানে নাও চাও চলাব পাৰি। আহ এইবাৰ সেইকাৰণে ভাবিছো হাফলং আমি যোৱা নাছিলো তাৰ পৰা। ডিফু হৈ কহিমা গৈছিলোঁ। আহ মানে হেৰিয়াত। ডিমাপুৰত সোমাইছিলো তাত বজাৰ চজাৰ কৰা হৈছিল। তাৰপা কহিমাত গৈ থাকিছিলো। কহিনা কহিমাৰ পৰা অলপমান ঘূৰি এই নাগালেণ্ডৰ দিশৰ ফালেও অলপ গ'লো। জকু ভেলী বুলি এটা জেগা আছে যে।
উম।
টু থ্ৰী উ নাপালোগে প্ৰপাৰটো কিন্তু কিছু মাজ অংশলৈকে যোৱা নাই আৰু প্ৰথম ষ্টাৰ্টিং খিনিলকে গলো গৈ পেলাই ঘুৰি পকি আহিলো বাৰু এইবাৰ সেইটো দি। টো বেলেগ আছিল এইবাৰ আমি চিধা হাপলঙলৈ যাম।
উম উম উম উম।
গৈ প্ৰথম দিনা তাতে উ। হেৰি পায় হোটেল পায় বা হোম ষ্টে পায় তাত প্ৰথম দিনা থাকি পিছদিনাখন ৰাতিপুৱা তাৰ বিভিন্ন জেগাবলাক আছে যেনে। ধৰি লোৱা। হাফলং লেক আছে হাফলং ভিউ পইণ্ট আছে।
তেনেকুৱা বিলাকো তোমাৰ অ সেইটোতো গম পাইছে তাতো থাকিম মানে। তোমালোকে গ'লে ধৰা গ'লাো গ'লাই গাড়ী লৈ গ'লা যেনিবা কিন্তু। তাত যদি যোৱাটো তোমালোকে ফিক্স কৰিছা আগ ধৰিতো ক'ৰবাত থকা জেগা বুক কৰিব লাগিব।
অ থকাৰ জেগাই এই বিভিন্ন এপ বিলাক আছে তাত চাৰ্চ কৰিলে পোৱা যায়। কিন্তু ডাইৰেক্ট হোটেলৰ নাম্বাৰো পাইছো অ।
নহয় কিন্তু কিন্তু আগতীয়াকে ধৰা বুক নকৰি ইনষ্টেণ্ট গৈ পেলাই যদি তোমালোকে থাকাগৈ বুক কৰা তেতিয়া জানো তোমালোকে মানে মোক প মানে ৰুম বা এনেকুৱা পাবা জানো। কাৰণ এতিয়াতো বন্ধৰ ছিজন তোমাৰ
অঁ নয় তাকেই ঠাইলৈ বেলেগ বেলেগ কথা আচলতে কিছুমান ঠাই ধৰি লোৱা বেছি ভিৰ হোৱা দেখা যায় সেইবোৰ জেগাত অকমান আগতীয়াকৈ মানে সেই তৈয়াৰীটো লাগে যেনে ধৰি লোৱা তুমি যদি দাৰ্জিলিং যোৱা। দাৰ্জিলিংখন বহুত বেছি ডাঙৰ চিটিটো নহয় গতিকে তাত এ হোটেল বা থকাৰ ব্যৱস্থাটো সীমিত। গতিকে এই ছিজনত তেনেকুৱা ঠাইলৈ বহুত মানুহ যাব। সেইকাৰণে তাত অকনমান।
অসুবিধা হয় কিন্তু কি জানে। যদি দাৰ্জিলিং যোৱা মানে বৰফৰ জেগাত যোৱা তেতিয়াহ'লে কিন্তু তোমালোকে এই ধাৰা পূজাৰ সময়ত অক্টোবৰ নৱেম্বৰৰ পৰা মানে বৰফ পৰে অকণ অকণকৈ ত তোমালোকে সেইখন সময়ত গ'লে মানে কি বৰফ খিনি এনজয় কৰিব পাৰিবা আৰু সেইটো বেছি।
সেইটয়ে অ এই জুলাই মাহত আচলতে ফুৰিবলৈ যোৱা জেগা আহ খুব কমি আছে একেবাৰে সহজতে পোৱা জেগাটো হৈছে শ্বিলং বা
উম কিন্তু সেইটোতো সেই বৰষুণৰ কাৰণে যাবই নোৱাৰি চাবই নোৱাৰে একসুৱেলি সেইখিনি বস্তু জেগাখিনি ক'ত কি আছে। বৰ পৰা ছাতি ল'লে ন কি চাবা তুমি
উম সেই কাৰণে তেনে জুলাই মাহত যাব পৰাকৈ এতিয়া কিন্তু যোৱাবাৰ আমি যেনেকৈ গ'লোঁ যোৱাবাৰ গৈছিলো আমি আহ অৰুণাচল মানে ধৰি লোৱা ইটো অংশত এই নামচাই পাৰ হৈ আহ নামচাইত জেগাটো। মানে আমাৰ কাক পথাৰ। অসমৰ কাক পথাৰ আদি গৈ নামচাই পায় নামচাইতো আচলতে তে এই জুলাই মাহত যথেষ্ট গৰম পালো আমি। আহ মাত্ৰ তাত এটাই মানে বিশেষ সৌন্দৰ্য্য আছে এই নদীখন। নদীখন মানে এ আঁ। সোতটো বৰ জোৰেৰে বৈ থাকে আৰু পানী খিনিৰ তলত বিশেষকে চাফা শিল আছে ব উ
এই যে এই যে ফটোত যে দেখাই বা এনেকুৱা ভিডিঅ'বিলাকত যে দেখাই পূৰা ক্লিন যে তলটো দেখা পাই থাকে আৰু এডভাৰ্টাইজো দেখিছোঁ মই তেনেকুৱা সতিমাৰ বাহিৰত উম
তাত মানে ধৰি লোৱা পানীৰ মাজতে টেবুল চকী পাৰি থোৱা থাকে। তাৰ মাজতে গৈ আমি নামি গা পা ধুই পানীৰ ভিতৰতে সোমাই আছো। বহুত সময় গোটেই এবেলা আমি তাতেই কটালো। আকৌ তাৰ আগদিনাখন যিখন মানে থকাৰ জেগাত আমি আছিলো সিহঁতৰো সেই একেই ৰাতিৰ ভিউ হিচাপে এটা বনাই
তাতে তাতে পইচাটো কেনেকৈ লয় মানে থাক কাৰ হেৰিটোত সেইখনত মান প পাৰ মে নাইট হিচাপে বাে এটা দিনত আৰু কিমানকে লৈছে
হোটেল বুক কৰি থকা হয় তেনেকুৱাই আৰু আমাৰ তেতিয়া অঁ এ চি থকা ৰুম আৰু তেনেকুৱা আছিলে বাইশখনে পঁচিশশ টকা লৈছিলে তেনেকুৱা আছিলে অঁ অঁ। বাকী খোৱা বোৱাটো তুমি নিজৰ মতে কৰিলেই হ'ল
অঁ সেইটোতো আৰু নিজৰ মতে চলিব নোৱাৰো যোনে যি খায়
অঁ।
আমাৰ ইহঁতেও উ যাভ নহয় শ্বিলং বোলে শুনিছনে নাই
আহ অঁ গম পাইছো। গম পাইছোঁ।
তাকে বাৰু ভাবিছো বৰষুণতনো কি দেখা পাব সিহঁতে উম
এ সেইবাৰ গলো এ মানে যোৱা বছৰ তাৰ আগৰ বছৰ কৰিছিলো আমি কহিমা বা এই নাগালেণ্ডৰ গোটেই অঞ্চলটোত যোৱা বছৰ গলো-গলো অৰুণাচল অৰুণাচলৰ এ নামচাই সিফালে থাকি তাৰ পৰা এটা ভাল ৰাস্তা আৰু ধুনীয়া ৰাস্তা এনেকে কৰি একে একেবাৰে ৰয়িঙলৈকে গলো ৰয়িঙৰ পৰা আমি উভতোতে আকৌ এই শদিয়া হৈ তিনিচুকীয়া হৈ এনেকে ঘূৰি আহিছো ডিব্ৰুগড় হয় শিৱসাগৰ শিৱসাগৰত এই বুৰঞ্জীক ঠাইবিলাক লৰাক দেখুৱাই আহ তাৰ পৰা ঘৰৰ পালোহি সেইটো আছিল যোৱা বছৰ এই বছৰ তেনেকে সে আ যাবলৈতো মন যায় অৰুণাচলৰ বিভিন্ন জেগালৈ কিন্তু অৰুণাচল যোৱাটো এতিয়া বৰ সুবিধাজনক নহয় গতিকেহে এই হাফলং জেগাটো অকনমান বাচি লৈছোঁ এনেতো হাফলং অসমৰ চুইজাৰলেণ্ড বুলি কয় আৰু আৰু তাত চাবলগীয়া বিশেষকে জাতিংগা ঠাইখন চাবলগীয়া আছে কিন্তু এই সেইটো সময়ত এ চৰাইৰ যিটো মানে প্ৰাকৃতিক ঘটনা ঘটে সেইটো এতিয়া নঘটে সেইটো আহ অক্টোবৰ নৱেম্বৰ নেকি তেনেকুৱা সময়তহে হয় আচলতে আৰু তাত এখন বৰ চাফা গাঁও আছে। সেই গাঁওখন অকন চাবলগীয়া আৰু
ঠিক আছে ৰ'বা হা মোৰ মানে ফোন এটা আহি আছে মই তোমাক এইটো বিষয়ে আকৌ ফোন কৰিম। অলপ পিছত কৰি আছো ৰবা মই ফোনটো এটেণ্ড কৰি লওঁ উম-উম ঠিক আছে দিয়া আহ